হেল্ল'? হেল্ল' হেল্ল' নমস্কাৰ। হয়, মই আপোনাৰ পৰা অকণমান টাইম লব পাৰিম নে?
হয় হয় পাৰিব, মই আছ আহাঁ ফ্ৰী আছোঁ।
অ ব্যস্ত - ব্যস্ত আছে নেকি আপুনি?
নাই নাই ব্যস্ত নাই, আপুনি কওকচোন?
হয় হয়। মই আমাৰ অসমত চলি থকা কিছুমান বাদ্যযন্ত্ৰৰ ওপৰত আপোনাৰ পৰা অকনমান জানিব বিচাৰিম? আপুনি আহ ক'বলৈ ইচ্ছুক নে?
হয় হয়, মই ইচ্ছু মই আ আছোঁ ইচ্ছু, আপুনি কওকচোন?
হয়। মানে আমাৰ অসমত চলি থকা কিছুমান বাদ্যযন্ত্ৰৰ নাম ক'ব পাৰিবনে আপুনি?
হয় হয়, বৰ্তমান অসমত আ চলি থকা বাদ্যযন্ত্ৰ বিশেষ গীটাৰ তবলা, কি বৰ্ড বাঁহী, আ পেঁপা, গগনা এইবিলাক।
হয় হয়। হয় হয় ধন্যবাদ, আহ তাৰ ভিতৰত আপুনি আহ ভালপোৱা বাদ্যযন্ত্ৰৰ ভিতৰত নাম কব পাৰিব নেকি?
মই আটাইতকৈ ভাল পোৱা বাদ্যযন্ত্ৰবিধ হৈছে গীটাৰ, গীটাৰ বৰ তমান সময়ত আটাইতকৈ জনপ্ৰিয় বাদ্যযন্ত্ৰ।
হয় হয় হয়, আপুনি গীটাৰৰ ওপৰত অকনমান ক'ব পাৰিব নেকি মোক?
হয় হয়। গীটাৰ হৈছে এক প্ৰকাৰৰ তাৰযুক্ত বাদ্যযন্ত্ৰ য'ত তা তাৰ কপাই সংগীতৰ সুৰ সৃষ্টি কৰা হয়, আধুনিক গীতাৰ সাধাৰণ এতে কাঠ বা প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত হয় আৰু ইয়াত ছয়ডাল তাঁৰ থাকে।
হয় হয় হয় হয় হয়। ঠিক আছে, বাকী উম ধন্যবাদ আহ আৰু গীটাৰটো আপুনি অ বজাই পাইছেনে?
ধৰা পাইছোঁ।
হয় হয় হয়, গিটাৰত আমি অ কেনেকুৱা ধৰণৰ অ তে অ সুৰবিলাক শুনিবলৈ পাও যে আপুনি জনাব পাৰিবনে?
গীটাৰ বিশেষ কৰি খামি
হয়ঁ! হয়ঁ জনাব।
ছাউণ্ডটো শুনিছেনে মোৰ?
হয়ঁ হয়ঁ হয়ঁ হয়ঁ শুনি আছো হয়ঁ হয়ঁ ক'ব।
তাৰ বিশেষকৈ আমি গানৰ সুৰবিলাক শুনিবলৈ পাওঁ।
হয়ঁ হয়ঁ। হয়ঁ আহ গিটাৰত গিটাৰ যেতিয়া আপুনি এ বজাই তেতিয়া আহ হা গীটাৰত আহ আমি আহ সংগীত বিলাক অঁ কেনেদৰে আৰম্ভ কৰো মানে তাতে কি কি কিবা প্ৰয়োজন আছে নেকি মই জানিব বিচাৰো আপোনাক।
গীটাৰত বিশেষ কৰি ছয়ডাল তাৰ থাকে।
হয়ঁ!
ইয়াৰে তিনিডাল- সান উচ্চতা উচ্চ বুলি উচ্চতাৰ বুলি কয় আৰু কিছু তিনিডাল ল' লজ্ লজতাৰ বুলি কয়।
হয়ঁ হয়ঁ হয়ঁ হয়ঁ হয়ঁ ধন্যবাদ। অঁ গীটাৰৰ বাহিৰে আপুনি ঢোল বজাই পাইছেনে?
অঁ ঢোল বজাই তেনেকৈ পোৱা নাই।
হয়ঁ ঢোলটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ।
ঢোলটো আমি বিশেষকৈ আমি বিহুৰ সময়ত ব্যৱহাৰ কৰো। ঢোলটো বি আমাৰ বিহুৰ অন্যতম বাদ্যযন্ত্ৰ।
হয়ঁ হয়ঁ। ঢোলটো কেনেদৰে প্ৰস্তুত ক কিহেৰে প্ৰস্তুত কৰে আপুনি জনাব পাৰিবনে?
ঢোলটো বিশেষ কৰি আমাৰ কাঠৰ কাঠৰ পৰা তৈয়াৰ কৰা হয় লগত আমাৰ জন্তুৰ চামৰা থাকে দোখান
হয়ঁ হয়ঁ হয়ঁ হয়ঁ হয়ঁ ধন্যবাদ। বাকী আমি যলদি জনাব পাৰিবনে
হয়ঁ আপুনি শুনি আছেনে?
হেল্লৌ' হয়ঁ হয়ঁ শুনি আছোঁ! শুনি আছো জনাব হয়ঁ হয়ঁ শুনিলো অঁ জনাব।
ক'বচোন
হয়ঁ এই আমাৰ আ গগনা বুলি যে কয় গগনা পেঁপা পেপাটো অঁ কিহেৰে তৈয়াৰ কৰা হয় জনাব পাৰিবনে আপুনি?
গগনা হেল্লৌ!
হয়ঁ হয়ঁ হয়ঁ হয়ঁ জনাওক জনাওক হয়ঁ।
গগনাটো বাঁহৰ পৰত
হয়ঁ হয়ঁ হয়ঁ হয়ঁ হয়ঁ আৰু- আহ পেঁপা বুলি যে কয় মহ'ৰ শিঙৰ পেঁপা
হয়ঁ হয়ঁ!
এইটো আপুনি বজাই পাইছে নে?
হয়টো মই বজাই পাইছোঁ।
হয়ঁ হয়ঁ ঠিক আছে আমি আহ বাহিৰে যাওঁ বিহুৰ সময়ত বাহি যে যাওঁ বাঁহি। আহ কিহৰে প্ৰস্তুত কৰা হয় আপুনি
অ বাহেৰে হয় বাঁহী বাঁহৰ পৰা বস্তুত কৰা হয়। আৰু এই অসমীয়া সং সংস্কৃতিৰ এটা অপৰিহাৰ্য বাদ্যযন্ত্ৰ।
হয়
ত বাহী বিষেশ
হয় হয় হয়
কৈ বংশী বা বাথলি বুলিও জনা যায় ই বিহুৰ অন্যতম উল্লেখযোগ্য বাদ্যযন্ত্ৰ
হয় হয় হয় হয় অ বাহিৰ বাহিৰে আপুনি আহ এই বৰ কাহ কাহ আহ এইবিলাক বজাই পাইছেনে বৰতাল কাহ কাহৰ বৰতাল
বজাৰ অ পাইছো পাইছো বজাৰ পাইছো
হয় হয় হয় অ এই তালটো কিহৰ দ্বাৰা প্ৰস্তুত কৰা হয় আপুনি জনাব পাৰিবনে
হেল্ল'
হয় হয় হয় হয় জনাব
ক'ব'চোন
আপোনাৰ ঘৰত কি কি বাদ্যযন্ত্ৰ আছে আপুনি মোক জনাব পাৰিবনে
হয় মোৰ বিশষ কৰি মই গিটাৰত বজাওঁ গীটাৰ বজাই মই বহুত ভাল পাওঁ
হয় হয়
সৃষ্টি হয় আৰু বৰ্তমান সময়ত গীতাৰ ঠাইত
হয় হয় হয় হয় হয় অ এনেই আপুনি যে কৈছে হয় হয় হয় হয় হয় হয় হয় আপুনি গীটাৰ যে বজাই আহ গীটাৰত আপুনি সংগীত আহ সংগীতত আপুনি গীটাৰ বজাই পাইছেনে
অঁ পাইছোঁ পাইছোঁ
হয় হয় হয় হয় অ ধন্যবাদ আপুনি আ মই অকণমান আৰু কিছুমান বাদ্য যন্ত্ৰৰ বিষয়ে এই আপোনাৰ পৰা মই জানিব বিচাৰিম অসমত অ বা
ক'বচোন
বাদ্যযন্ত্ৰ কোনবিলাক আমাৰ থলুৱা বাদ্যযন্ত্ৰ আছে আপুনি জনাব পাৰিবনে?
থলোৱা বাদ্য যন্ত্ৰ বুলি ক'লে আমাৰ বিশেষ কৰি বাঁহী বা গগনা ভ'ল
হয় হয় হয় হয় হয় হয় অ ব বাধ্য
আপুনি কিবা ইনষ্ট্ৰুমেণ্ট বজাই নেকি
বাদ্যযন্ত্ৰ অঁ ইনষ্ট্ৰুমেণ্ট মই ব যন্ত্ৰবিলাক মই এ এনেই শুনিছো গা গান শুনিছো। আৰু মই দেখিবলৈও পাইছোঁ কিন্তু মই এতিয়ালৈকে - এ তেনেকুৱাকৈ কোনো বাদ্যযন্ত্ৰ মই বজাই পোৱা নাই। আৰু বিশেষকে ঢোলটো মই ওচৰৰ পৰাই দেখিছো বা ব- অ, ঢোলৰ লগত মই নৃত্যও কৰিছোঁ, আ যে তিয়া আমাৰ বহাগ বিহু আহে তেতিয়া আমি ঢোল পেঁপা গ- গণাৰ সৈতে আমি নৃত্য কৰোঁ। অ বিশেষ - কৈ বহাগ বিহু আহিলে আমি ঢোলৰ, পেপাৰ মাত- শুনিবলৈ পাওঁ আৰু গোঁসাঁই বিহুৰ দিনা আমি - এ গোঁসাই বিহুৰ দিনা আমি আহ আহ নাগৰা বুলি কয় নাগৰা আৰু বৰতাল এইবিলাকৰ মাতো শুনিবলৈ পাওঁ। আৰু তাৰো ওপৰি আমি আ কিছুমান - আ সাংস্কৃতিক আ পৰিৱেশনতো আমি- এইয়া আপুনি কোৱাৰ দৰে গীটাৰ- আহ গীটাৰটো পাইছো আমি আৰু সেই গীটাৰৰ পৰা আমি এ সুন্দৰ- আ সুন্দৰ সুন্দৰ চাউনি শুনিবলৈ পাওঁ। আৰু যিমানখিনি মই জানো তাৰে ভিতৰত - অ ঢোলটো অ গছৰ গুৰি আ কিছুমান গছৰ- আ গুৰি ফফলা কৰি এয়া কীয়া ওৱা তিয়া জন্তুৰ- চালেৰে তৈয়াৰ কৰা বুলি মই জানো। আৰু - আ গগনা গগনাটো বাঁহৰে তৈয়াৰ কৰে, আৰু - এ যিটো পেঁপা আছে পেঁপা সেই পেঁপাটো ম'হৰ শিঙৰ- আ জৰিয়তে এ বনায়, তাৰো- অ তাৰো ওপৰি কিছুমান আহ আহ যন্ত্ৰ আছে বাদ্যযন্ত্ৰ আছে যিবিলাক আমাৰ- অঁ থলুৱা আহ নৃত্য গীতত ব্যৱহাৰ কৰে। আৰু কিছুমান জনগোষ্ঠীৰ লোকে এ টো উম ঢোল ঢোল ব্যৱহাৰ কৰে। তেওঁলোকে বিশেষকে ঢোলটোৰ ব্যৱহাৰ বেছি আমাৰ অসমৰ জনসাধাৰণৰ। আৰু তাৰো ওপৰি - বাদ্যযন্ত্ৰত আমি অসমত- তইব এ অ অসমৰ জনগোষ্ঠীৰ এয় যথেষ্ট থকাৰ বাবে বাদ্যযন্ত্ৰত আমাৰ- অসম যথেষ্টই অ শুৱনি হয়, হয়। এইখিনি মই জানো, আৰু আপুনি আ- বাদ্যযন্ত্ৰৰ ওপৰত কিবা ক'ব নেকি? যিকোনো বাদ্যযন্ত্ৰৰ ওপৰত আপুনি এ কিয় - অকনমান কব পাৰিব নেকি? হয়।
বিশেষ কৰি গীটাৰৰ গীটাৰৰ ইতিহাস সম্পৰ্কে মই অলপ ক'ব বিচাৰিছোঁ।
হয়।
আধুনিক গীটাৰ খন চীন দেশত হৈছিল বুলি জনোৱা যায়।
হয়। হয়। হয়, হয়, জনাব হয়। হয়।
কামৰ বাদ্যযন্ত্ৰৰ পৰা বিকসিত হৈছে। বৰ্তমান, বাদ্য যন্ত্ৰ।
হয়, হয়, হয়।
হেল্ল'।
হয়।
আৰু গীটাৰ প্ৰধানকৈ দু দুটা ভাগতে ভাগ কৰা হৈছে, দুটা ভাগত বিভক্ত গীতাৰৰ, ইলেকট্ৰিক সংগীতত, আঠটা স্বৰ থাকে গীটাৰৰ। সা ৰে গা মা পা ধা নি সা।
হয়, হয়।
দষ্টক বুলি কোৱা হয়, ভাৰতীয় সংগীতত।
হয়, হয়। হয়, হয়। হয়, ধন্যবাদ, আপুনি আপোনাৰ বহুমূলীয়া টাইম খিনি মোক দিয়াৰ বাবে মই ধন্যবাদ, পিছলৈকে আপোনাৰ পৰা মই কিবা বিষয়ত জানিবলৈ বিচাৰিম। অশেষ, অশেষ ধন্যবাদ।
ধন্য, ধন্যবাদ।
ধন্যবাদ।